হেল্ল' নমস্কাৰ। নমস্কাৰ। আমি, আমি, ম আমি- মই আপোনাক ব'হাগ বিহুৰ কথা আলোচনা কৰিব বিচাৰিছোঁ, আপুনি কৰিব পাৰিবনে?
হয় হয় পাৰিম হয়।
উমঁ' আমাৰ অসমৰ জাতীয় উৎসৱ- অঁ' বহাগ বিহু, হেল্ল'।
হয়, হয়।
আমাৰ অসমৰ- জাতীয় উৎসৱ বিহু কেইটা ভাগত ভাগ কৰা হৈছে আপুনি ক'লে ভাল আছিল।
হয়, আমাৰ অসমৰ জাতীয় উৎসৱ বিহু আমি- সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ।
অ, সেই ভা, অঁ' সেই ভাগ কেইটা ক'লে আৰু ভাল আছিল?
হয়, সেই ভাগকেইটা প্ৰথমতে আমাৰ- বহাগত বহাগ বিহু আমি উদযাপন কৰো, কাতি মাহত কাতি বিহু উদযাপন- কৰো আৰু মাঘ মাহত আমি মাঘ বিহু উদযাপন কৰোঁ।
উমঁ' বহাগ বিহুৰ বিষয়- বহাগ বিহুৰ বিষয়ে অলপ আলোচনা কৰি ক'লে ভাল আছিল।
হয়। ব'হাগ বিহুক আমি আন এটা নামেৰে জানিব পাৰো সেইটো হৈছে ৰঙালী বিহু। কাৰণ বিহু ৰ বিহুৰ ভিতৰত আমাৰ ব'হাগ বিহুটোৱে হৈছে ৰমক-জমক বিহু আৰু যাক আমি ৰঙালী বিহু বুলি ক'ব পাৰো। আৰু ৰঙালী বিহুত বিশেষকে আমি নাচ-গান, আ অ অ আমি নাচ-গান উদযাপন কৰো আৰু তাৰ লগতে প্ৰকৃতিৰ আ প্ৰকৃতিৰ পৰিৱেশো সলনি হয় সেইবাবে আমাৰ উৎসৱবিলাক বেছি আমোদজনক হয়।
হুম, ব'হাগ ব'হাগ বিহু কেই ব'হাগ বিহু কেইদিন পালন কৰা হয় ক'লে ভাল আছিল আপুনি।
হয় ব'হাগ বিহু আমি গোটেই ব'হাগৰ মাহটোতেই পালন কৰো তাৰে ভিতৰত আমি প্ৰথম এ ব'হাগ বিহুৰ আৰম্ভণিতে আমি গৰু বিহু পালন কৰো, গৰু বিহুত আমি গ গৰুবিলাক আ খুব আমি আ কিছু নিয়ম-প্ৰণালীৰে তেওঁলোক গৰুবিলাকক ধুৱাই লৈ আমি আ গৰু বিহু উদযাপন কৰো তাৰপিছত আমাৰ আ মানুহ বিহু আ মানুহৰ বিহু আ আৰম্ভ হয় মানুহ বিহুত আমি মানুহ বিলাকে সকলোৱে আ ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰি আমাৰ সাজ-পোচাকবিলাক পৰিধান কৰি আমি বিহু আ বিহু পৰিবেশন কৰো, পিঠা-পনা খাওঁ আৰু বিভিন্ন ধৰণৰ আনন্দ উদযাপন কৰো।
উম। ব'হাগ বিহুৰ পিছত আৰু কি বিহু আহে?
ব'হাগ বিহুৰ পিছত আমি দ্বিতীয় বিহুটো কাতি বিহু যাক আমি কঙালী বিহু বুলিও জানো।
উম কাতি বিহুৰ বিষয়ে অলপ ভালকৈ আলোচনা কৰিলে ভাল আছিল ক'লে।
হয়, কাতি বিহুটো আমি বিশেষকৈ খেতি-বাতিৰ লগত জড়িত আ বিহু আৰু এই বিহুটোত আমি কাতি বিহু এই কাৰণেই উদযাপন কৰো যে কাতি বিহুত আমাৰ খেতি পথাৰবিলাক আ শস্য ব যেতিয়া আমি আ ঘৰত চপাই অনাৰ আগত এই বিহুটো উদযাপন কৰা হয় যাতে আমাৰ সকলোৰে মংগল হয় আৰু খেতি-বাতিবিলাক সুন্দৰ ভাৱে আমি ঘৰলৈ লৈ আনিব পাৰো তাৰে বাবে এইবাবে এই বিহুটো আ কাতি বিহুটো উদযাপন কৰা হয়।
কাত হয়। কাতি বিহুটো ক অসমীয়াৰ কোনটো মাহত উদযাপন কৰা হয়?
কাতি বিহুটো আমাৰ ব'হাগ আ ব'হাগ মাহৰ পিছৰ প্ৰায় আ সাত, আঠ মাহ পিছতে কাতি বিহুটো কাতি মাহত উদযাপন কৰো।
উম। কাতি বিহুত পথাৰত চাকি জ্বলোৱা হয়নে?
হয় হয়, পথাৰত আমি প্ৰত্যেকে সকলোৰে ঘৰে আ আলিয়ে পদুলিয়ে গছৰ গুৰিত পাণ তামোলৰ বাৰীত আৰু ধাননি পথাৰত আমি চাকি জ্বলাই ৰাইজৰ মংগল কামনা কৰি আৰু তাত শস্য পথাৰবিলাক নষ্ট কৰি থকা পোকবিলাক যাতে বিনাশ হৈ যায়। তাৰে কামনাৰে আমি কাতি বিহুটোত চাকি গচকি লগাই আমি কাতি বিহু উদযাপন কৰোঁ।
উম। এতিয়া মাঘ বিহুৰ বিষয়ে ক'লে ভাল আছিল। আপুনি ক'ব পাৰে যদি।
হয়, হয় মাঘ বিহুতো আমাৰ আটাইতকৈ আমোদজনক আৰু খাদ্যৰ লগত জড়িত, বিহু মাঘ বিহুত আমি বিভিন্ন উৎসাৰে যেতিয়া আমি খাদ্য খেতি পথাৰৰ শস্যবিলাক চপাই লৈ ঘৰলৈ আহো। এতিয়া আমি নদন বদনকৈ মাঘ বিহু উদযাপন কৰো। মাঘ বিহুত আমি বিভিন্ন ধৰণৰ। অ' পিঠা পনাৰ লগতে। মাছ মাংসৰ জৰিয়তে আমি থলুৱা খাদ্যবিলাক। উপভোগ কৰোঁ, আৰু বিভিন্ন ধৰণৰ ৰং ধেমালিও কৰোঁ।
উম' মাঘ বিহু কোনটো মাহত উদযাপন কৰা হয়, ক'ব পাৰিলে ভাল আছিল।
মাঘ বিহু আমাৰ অসমীয়া মাহ বিলাকৰ ভিতৰত, মাঘৰ মাহটোত আমি মাঘৰ বিহু উদযাপন কৰোঁ।
হয়। মাঘৰ বিহু শেষ হোৱাৰ পাছ পাছদিনা। মেজি জ্বলোৱা হয় নে?
হয় মাঘ বিহু। আৰম্ভণিত আগে আগে আমি কিছুমান আ ধাননি পথাৰত ধাননিৰ যিবিলাক আ অৱশিষ্ট হৈ যায়, সেই অৱশিষ্টবিলাকেৰে আমি পুজি জ্বলাও। অ' পুঁজি বনাও, বনাই আ আমি মাঘ বিহুৰ আৰম্ভণিৰ দিনাই অ' ভোগালী বিহু উৰুকাৰ। নেক্সট দিনাই আমি পুঁজি জ্বলাওঁ।
উম' মাঘ বিহুত পিঠা বনোৱা হয়নে?
হয়, মাঘ বিহুত আমি বিভিন্ন প্ৰকাৰৰ পিঠা। যেনে নাৰিকলৰ পিঠা, তিলৰ পিঠা। চুঙা পিঠা। তাৰেপৰি আমাৰ থলুৱা বিভিন্ন ধৰণৰ পিঠা আমি উপভোগ কৰিবলৈ পাওঁ।
উম' আৰু মই বহাগ বিহুৰ বিষয়ে সুধিব বিচাৰিছিলো, বহাগ বিহুত কি কি নৃত্য কৰা হয়?
বহাগ বিহুত আমাৰ সাধাৰণতে। অসমৰ অসমীয়া জাতি হিচাপে আমি বিহু। ৰঙালী বিহুটো উদযাপন কৰো, ৰঙালী বিহুত। আটা, ককা, নাতিনী, বোৱাৰী। মা পিতা মা পিতা সকলোৱে আমি আনন্দ উৎসাহেৰে বিহু নৃত্য কৰোঁ।
হয়। বহাগ বিহুৰ আ। প্ৰথম দনা গৰু বিহুত গৰুক কি কি কৰা হয় এইটো ভালকৈ ক'লে আৰু এবাৰ। ভাল আছিল।
হয় গৰু বিহুৰ দিনা আমি ৰাতিপুৱাই উঠি তাৰে আমি গৰু বিহুৰ আগ দিনাই কিছুমান আহ আমাৰ থলুৱা প্ৰথা আছে। আমি গাঁৱৰ ঘৰে ঘৰে লাও বেঙেনা, আহ মাহ হালধি আৰু কিছুমান অহ আমাক প্ৰয়োজনীয় বস্তু আমি গটাই লওঁ আৰু তাৰে নেক্সট দিনা ৰাতিপুৱাই অৰ্থাৎ গৰু বিহুৰ দিনা আমি গোহালিৰ পৰা গৰু বিলাক। সেৱা কৰি বাহিৰলৈ ওলাই লৈ আহি নদী বা। ওচৰৰ যিবিলাক খাল নৰ্দমা আছে তাত আমি আমাৰ গৰু গৰু বিলাক ধুৱাই লৈ তাত আমি কিছুমান আহ মন্ত্ৰ মন্ত্ৰৰ দৰে উচ্চাৰণ কৰো। আৰু সেই মন্ত্ৰটো আমি মই দুই এষাৰ কৈ দি আছোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আৰু সেই প্ৰথাৰে আমি গৰুবিলাক ধুৱাই ঘৰলৈ লৈ আহি গধূলি আমি চাকি লগাই গৰুক আমি মানুহৰ যেনেদৰে বিহান আছে ঠিক তেনেদৰে গৰুৰ আমি পঘা এবিধ ৰছীৰে সেই গৰু বিহুতটো আহ গৰুক আমি বিহান হিচাপে পৰিধান কৰাই গোহালিত ধূপ চাকি লগাই উদযাপন কৰোঁ।
উম হয় হয় উম। মানুহ বিহুৰ দিনা মই শুনিছো মানুহক বোলে কাপোৰ নতুন নতুন কাপোৰ পিন্ধা হয় সেই কথাটো হয়নে।
হয় হয় যিহেতু আমাৰ চ'ত মাহৰ পিছতে বহাগ মাহ আহে প্ৰকৃতিৰ যিবিলাক গছ গছনি আছে গছ গছনিৰ যিবিলাক পাত সেই পাতবলাক পকী সৰি পৰি যায় আৰু সেই নতুন পাত বিলাকে।
ওলাই আৰু আমাৰ বিহুক আদৰি জনাই ঠিক তেনেদৰে মানুহো আমি প্ৰকৃতিৰ লগতে ৰিজাই আমি মানুহবিলাকো বুঢ়া ডেকা কৰোঁ। গোটেই বিলাকে মিলি আমি বিহান হিচাপে গামোচা আমাৰ যি অসমীয়াৰ প্ৰাণ স্বৰূপ তাক পৰিধান কৰোঁ। আৰু সেইটো আমাৰ বিহান হিচাপে আমি গ্ৰহণ কৰো।
উম হয় হয়। মাঘ বিহুত সকলো পৰিয়ালে বোলে একেলগে হয় একেলগে ভাত খায় বুলি ৰাতি কয় সেইটো সঁচানে?
হয় হয় মাঘ বিহুত আমাৰ গোটেই পৰিয়ালে লগতে কিছুমান অঞ্চলত গাঁও বাসীয়ে এ কেইটামান পৰিয়াল লগ হৈ একেলগে ভোগালীৰ সাজ হিচাপে চোৰ ভোগালীৰ সাজ নহয় বিহুৰ বহাগ বিহুৰ সাজ হিচাপে আহ গোটেই বিলাকে মিলি জুলি এসাঁজ খায়, ভোগ কৰে।
উম উম হয় হয়। ভোগালী বিহু ভোগালী বিহুৰ ৰ আহ ৰাত ৰাতিৰ সেই কোন দিনা পালন কৰা হয়? অসমীয়াৰ কিমান তাৰিখ?
অসমীয়া মাহৰ অসমীয়া মাহৰ মাঘৰ মাহৰ যিদিনা মাঘ আৰু মাঘৰ আৰম্ভণি হয়, কাটি আৰু মাঘৰ আহ সমাহৰ যিদিনা মাজৰ দিনটোত আমি ভোগালী বিহু উদযাপন কৰোঁ, আৰু ৰাতি আমি মাছ মঙ পিঠা পনাৰে
উম, উম, হয়, হয়। আপুনি মোক অলপ টাইম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো।
ধন্যবাদ থেংক ইউ ধন্যবাদ।